হেল্ল,
হেল্ল, অ, নমস্কাৰ বন্ধু কেনে আছা তুমি?
অ, এই ভালে আছো তুমি?
উম, ময়ও ভালে আছো, আজি হঠাতে বিদ্যালয়ত দিনবোৰৰ কথা মনত পৰিছে।
উম,
আৰু একদম মনটোও, একদম টেঙুৰ পৰি যায় আকৌ।
উম, উম, উম, তোমাৰ বিদ্যালয়ৰ স্মৃতিবোৰ সঁচাকৈ অতি মধুৰ আছিল ন,?
উম, সেই স্কুল-স্কুলত যি আমি স্কুল-স্কুলত ক্লাছ কৰিব, পিছফালে বহি যে আমি যেনেকুৱা সেই হেৰিবিলাক কৰি আছিলোঁ। সেইবিলাক কথা ভাবিলে, কিবা মনটো কিবা হেৰি লাগি যায়।
উম,, বন্ধু-বান্ধবী তোমাৰ, হেৰি কি বুলি কয়। উম আমাৰ বন্ধু বান্ধৱীৰ সৈতে কমাহঁত অ সময়বোৰ এতিয়া তোমাৰ মনত আছে নে নাই
কিয় নহব সেইবিলাক কথা মনত
বিশেষকৈ কিন্তু মোৰ টিফিনৰ সময়ত একেলগে খেল ধেমালি কৰা আৰু আদ্ডা মৰাবোৰ বৰ মনত পৰে
উম যি আমি ৰাতিপুৱা স্কুলত গৈ সিপিনে দৌৰি ফেলাই দৌৰা ৰাতিপুৱা স্কুলতৈ গৈ কিনে দাইৰেক্ট দৌৰি দৌৰা তাৰপিছত প্ৰাৰ্থনা কৰা প্ৰাৰ্থনা কৰি আহি আৰু দৌৰা তাত ক্লাছ খটম হোৱাৰ লগে লগে আৰু বাহিৰত গৈ কিনে আৰু দৌৰা ষ্টাত ডিয়া সেইবিলাক
উম তোমাৰ মই যে তোমাৰ বিদ্যা বিদ্যয়ালয়ত গৈয়ে যে তোমাৰ কোনে কি টিফিন আনিছে তাকেই মই প্ৰথম সুধিলা হওক চবক কে তা সেইবোৰ কথা মনত পৰিলে বহুত মনটো লাগি যায়
উম
সঁচাকৈ এক অতি মধুৰ সময় আছিল তেতিয়া
এতিয়াতো চব ত একদম বেলেগ বেলেগ কলেজত নাম লগালে আৰু এতিয়া এইবিলাক নাইকিয়া আনে নাইকিয়া যেনে হ'ল কিন্তু ভাবিলে এতিয়াও কিন্তু দেহাটো পুৰা হেৰি লাগি যায়
উম তোমাৰ শিক্ষকসকলৰ উপদেশ আৰু স্নেহৰ আজিও মনত পৰে মোৰ সেইবোৰ কথা
উম
উম
তেতিয়া যে স্কুলত যে কিবা লিখি লৈ নগলে যে ছাৰহঁতে যে মাৰিছে বা কিবা যে কৈছিল সেইবিলাক আৰু পুৰা
উম আমাৰতো বন্ধু আমাৰ বন্ধু বান্ধৱী খিনি কৰা দুষ্টামি খিনি বহুত অতি মধুৰ সময় আছিল তোমাৰ কোনোবা তোমাক মই বেয়া পালো সেইটো আৰু ধৰি থকা নাছিলা আৰু সেইখিনি সময় আৰু অতি মনোমোহা আছিল আৰু
উম বিদ্যালয়ৰ কথা ভাবিলে এতিয়া কিবা হেৰি লাগি যায় পুৰা একদম আমাৰ যে ছাৰে যে ক্লাছ নকৰা যে মাৰিছিল যে ক্লাছ নকৰে বাহিৰত ঘূৰি থকা হৈ মাৰিছিল যে এইবিলাক
অ অ
তোমাৰ এতিয়া আছেনে নাই চাহহঁতৰ লগত?
হা?
চাৰ হঁতৰ লগত এতিয়া তোমাৰ কন্টে অ', তাৰমানে হেৰি মাতা মাতা বোলা আছে নে নাই এতিয়া ছাৰহেতৰ লগত ফোনত কথা বতৰা পতা?
ছাৰহঁতক দেখিলে কেতিয়াবা ফোন কৰো আৰু তোমাৰ। আৰু মাত সাৰ লগাও আৰু যিহেতু আমাৰ তেওঁ তেওঁলোকেও প্ৰথম গুৰু আছিল নে। এইখিনি তেওঁলোকে আমাক
উম
যজ্ঞ কৰি তোলে সেইখিনি সময় আমি যিখিনিত আছো।
উম, এতিয়া তোমাৰ মনৰ আচনে সেই যে আমি ক্লাছ কৰিব কোৱা। হেল্ল'
অঁ! কোৱা? তোমাৰ মান অলপ নেটৰ নেটৱৰ্কৰ প্ৰব্লেম আছে।
উম! এ তোমাৰ সেইবিলাক কথা মন আছে নে নাই যে আমি চাহঁতৰ পৰা যে আহি কিনে যে ক্লাছ নকৰা কৈ আহি কিনে যে আমি উম গাছৰ পৰা কঁঠাল চিঙি বা কঁঠাল চিঙি যে তাই থৈ কিনে যে খাইছিলো তাৰ যে ছাৰহঁতৰ যে মাৰ খাইছিলো সেইবিলাক কথা।
উম! বহুত মনত পৰে সেইবিলাক কথা তোমাৰ। আৰু তোমাৰ আমাৰ বাৰ্ষিক ক্ৰিয়া সাংস্ক অনুষ্ঠান আৰু শিক্ষামূলক ভ্ৰমণবোৰ অতি আনন্দদায়ক আছিল ন।
উম! সেইবিলাক আনন্দ আছে এই যে আমি যে হেৰি কি বুলি কয় ক্ৰিকে ক্ৰিকেট খেলা হয় বা হেৰি খেলা হয় যে আমাৰ যে কাজিয়া হৈছিল কোনে খেলিব কোনে নেখেলে? সেইবিলাক কথা ভাবিলে এতিয়াও হাঁহি উঠে কিবা।
উম! বহুত আৰু মনটো বহুত ভালো লাগি যায়। আৰু সেইবোৰ-সেইবোৰ অভিজ্ঞতাই আমাৰ জীৱনত কিন্তু বহুতো গঢ়াত সহায় কৰিছে।
উম! সেইবিলাক কথা যে আমি যেতিয়া যে খেলিব যি দৌৰি খেলা খেলি খেলা খেলাৰ টাইমত যি দৌৰি পেলাই যি ওপৰৰ পৰা জাপ মাৰি দিওঁ তেতিয়া পৰো পৰি কিনে যি কোনে ঠেলাইছে, কোনে হেৰি কৰিছে সেনেকে যে
উম! ঠিকেই কৈছা। আমাৰ বিদ্যালয়ত থকা জীৱনবোৰ আমাৰ অতি সুন্দৰ অধ্যায় আছিল আৰু এক অধ্যায় বুলিয়েই ক'ব লাগিব। মোৰ কথাবোৰ শুনি আছা নে তুমি? হেল্ল'! হেল্ল'!